হেল্ল'। অ' শুনিছো শুনিছো, তুমি শুনা পাইছানে বাৰু?
অহ- অহ' পাইছো পাইছো।
অ' কি কৰি আছা?
মই তোমাৰ এইয়া গৰমতে তোমাৰ বিচনাতে পৰিহে আছো ফেন-চেন লগাই একদম। তুমি?
তাকেহে দেই। মইয়ো এইয়া পথাৰৰ পৰা আহি পেলাই গা পা ধুই ধুনীয়াকে ফেন - খন লগাই আছো। তাকে খবৰ কেনেকুৱা তোমাৰ?
বাৰু অ' তোমাৰ ভাল নহয়।
মোৰো ভাল ভাল আৰু একদম মজা। তাকে বোলো বহুত দিন হ'ল তোমালে- ফোন চোন কৰা নাই, তুমিও ফোন চোন কৰা নাই তাকে বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত- কথা পাতো বুলি তোমালে ফোন কৰি দিলো মানে মই।
অহ-অহ' ভালে কৰিলা ভালে কৰিলা, তাকে কি বিষয় বা।
হয় হয়, বিষয়টো মানে আমাৰ এনেকুৱা হ'ব- যে আমাৰ জীৱনত মানে সফলতা লাভ কৰিবৰ কাৰণে ভাগ্যয়ৰ প্ৰয়োজন হয়- নে তোমাৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়। সেই বিষয়টোৰ ওপৰত আমি কথা পাতো বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু বিষয়টো।
অহ-অহ' ভালেই হ'ব ভালেই হ'ব।
হয় হয়, মানে এতিয়া চাবলৈ গ'লে - কি হয় মানে কোনোবাই যদি মোক সেই প্ৰশ্নটো যদি কৰে- যে তোমাৰ জীৱনত সফলতা লাভ কৰিবলৈ ভাগ্যয়ৰ প্ৰয়োজন হ'ব নে, নে পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। তেতিয়া মানে মই এটা কথাই কম যে আমাৰ জীৱনত এই দুই- টা বস্তুয়ে মানে সমানে প্ৰয়োজন হয় গম পাইছা।
হয় হয়, অ'।
হয় হয়, মানে এতিয়া চাবলৈ গ'লে কি হয়- অ' কিছু কিছু ক্ষেত্ৰত তোমাৰ ভাগ্য মানে ভাগ্যও আমাক সহায় কৰে আৰু কিছু কিছু- ক্ষেত্ৰত আমাৰ পৰিশ্ৰমেৰে সহায় কৰা, এতিয়া তুমি চাবলৈ গলে কি হয় ভাগ্যৰ বস্তু- বস্তুটো এনেকুৱা মানে ভাগ্য বস্তুটো আমাৰ সকলো ক্ষেত্ৰতে আমাৰ মানে- তোমাৰ সহায় নকৰে ভাগ্যয় গম পাইছা নাই।
হয় হয়, অ'।
হয় হয়, মানে তোমাৰ এতিয়া ভাগ্যখন মানে এনেকুৱা হয় ভাগ্যৰ কথাত- এনেকুৱা হয় তুমি এতিয়া ধৰি লোৱা তুমি এটা লটাৰী টিকট লৈছা যেনিবা দেই- তাৰপিছত সেই লটাৰী টিকেটত যেনিবা তুমি মানে কিবা এটা পাই গলা- সেইখন তুমাৰ ভাগ্য ভাল আছিলে সেইটো কাৰণে তুমি আচলতে পাইছা সেইটো কথা গম পাইছা। কিন্তু তাৰ বিপৰীতে যদি তুমি চাবলৈ যোৱা- তুমি এটা চাকৰি কাৰণে যেনিবা তুমি মানে লাগি আছা দেই মানে চা- চাকৰিটো কাৰণে বহুত কষ্ট কৰি আছা তাৰ তাৰ পিছত যদি তুমি যদি চাকৰিটো মানে কেনেবাকে যদি- পাই গ'লা সেইটো তোমাৰ ভাগ্যৰ কাৰণে তুমি চাকৰিটো পোৱা নাই কিন্তু। মানে আচল কথাত কবলৈ গ'লে কি হয় মানে তোমাৰ সেইটো চাকৰিটো তুমি আচলতে তোমাৰ নিজৰ- পৰিশ্ৰম আৰু নিজৰ কষ্টৰ ফলতহে সেই চাকৰিটো পাইছা গম পাইছা।
হয় হয়, অঁ' তাকেহে।
হয় হয়, মানে এতিয়া কি হয়- এই এতিয়া তুমি চাবাচোন এই কিছুমানে যে এই পুলিচৰ চাকৰি কাৰণে মাজে তোমাৰ একদম পুৰা প্ৰিপেচন যে কৰি থাকে সেইটো দেখিছা নাই তুমি মানে ৰাতি পুৱা হ'লে দৌৰিব যায় তাৰপিছত মানে একদম পঢ়া শুনাও ভালদৰে কৰে আৰু মানে এ মে মানে ভালদৰে মানে প্ৰিপেচন কৰে কিন্তু তাৰ ফলতো মানে কিছুমানে কি হয় প্ৰথমবাৰ নাপায় তাৰ পিছত তেওঁলোকে কি কৰে দ্বিতীয়বাৰ তেওঁলোকে মানে ট্ৰাই কৰে আৰু দ্বিতীয়বাৰো তেওঁলোকে নাপায় আৰু যদি আমি সেই দ্বিতীয়বাৰ যদি নাপায় যদি অ কিছুমানে যদি মানে কিছুমানে কি কৰে যে এই মোৰ ভাগ্যখনেই বেয়া বুলি ভাবি পেলাই তেওঁলোকে আৰু সেই চাকৰিটো লাগি নাথাকি আও আৰু বাদ দি দিয়ে সেই কামটো গম পাইছা কিন্তু আচলতে সেইটো কথা ভাল নহয় কাৰণ কি হয় তোমাৰ সেইটো নিজৰ পৰিশ্ৰমৰ লগত কথা আচল তুমি চাগে অলপ কে মানে কোনো কোনো ক্ষেত্ৰত চাগে তুমি অলপ পিছ পৰি আছিলা সেইবাবে তুমি সেই চাকৰিটো মানে পাব নোৱাৰিলা সেইটো বুলি ভাবিব লাগে গম পাইছা আৰু সেইটো ভাবি তুমি আৰু অলপ উন্নত মানদণ্ডৰ মানে তুমি আহ বা মানে উন্নত মানদণ্ড ভাৱে মানে তুমি অলপ এ প্ৰিপেয়চন কৰিব লাগে তাৰ ফলত তুমি এবাৰ নাপালা দুবাৰ নপালা তুমি তিনি নম্বৰবাৰ মানে এ পাবাই মানে গম পাইছা
হয় হয় অ উ
সেই ক্ষেত্ৰত তোমাৰ পৰিশ্ৰমে মানে তোমাক বহুখিনি ক্ষেত্ৰত সহায় কৰে আৰু এতিয়া চাবলৈ গলে কি হয় আমাৰ মানুহবোৰে কি কৰে কি কয় তুমি এতিয়া চাবাচোন যে কোনোবাই যদি চাকৰি এটা পায় বোলে এই ইয়াৰ ভাগ্যখন ভাল আ ছিলে কপালখন ভাল ই সেইকাৰণে চাকৰিটো পালে সেই বুলি কয় কিন্তু আ চলতে কথাটো সেইটো নহয় কথাটো হ'ল কি এ মানুহে ভা মানুহে অকল তেওঁ চাকৰি পোৱাটোহে যায় তেওঁ যে কিমান কষ্ট কৰিছে তেওঁ যে দিনে ৰাতিয়ে কিমান পৰিশ্ৰম কৰিছে
হয় হয়
সেই কথাটো তেওঁলোকে কিন্তু নকয় আকৌ গম পাইছা তেওঁলোকে মুঠ তে মানুহে এটাই কয় যে ইয়াৰ ভাগ্য বেয়া এ ই নাপালে ইয়াৰ ভাগ্যখন ভাল ই পাই গল সেই বুলি কয় সেইটো কথা নহয় আচলতে নিজে সেইবাবে সৰুৰে পৰা মানে নিজৰ এ একাগ্ৰতা থাকিব লা গে আৰু মানে এ নিজৰ এটা স্কিল থাকিব লাগে যাতে তুমি সেই স্কিলটো মানে ডেভলপ কৰি পেলাই গৈ তুমি ভৱিষ্যতলে তুমি সেই স্কিমটোৰ ওপৰত কাম কৰি তুমি ভালদৰে মানে আহ আৰ্থিকভাৱে সবল হব পাৰে সেইটো কথা আচলতে সৰুৰে পৰা আমি চিন্তা কৰিব লাগে বুজিছা
হয় হয় অহ তাকে অহ
হয় হয় সেই ক্ষেত্ৰত তোমাৰ অহ যি ভাগ্যই মানে কোনো সহায় নকৰে আচলতে ভাগ্যই কেতিয়াবা সহায় কৰে বাৰু এতিয়া তুমি চাবাচোন মই যি লটাৰী খেলৰ কথা কলো মানে আমাৰ ঘৰৰ ওচৰৰে দাদাজনে কি হ'ল এবাৰ মানে এনেকে অৰুণাচলত খেল এখন হৈছিলে তাৰপিছত লটাৰী টিকেট ল'লে তাৰপিছত তাত কি হ'ল লটাৰী টিকেটত তেওঁ দুই কোটি টকা এটা পাই গ'ল গম পাইছানে
অ হয় হয়
অ তাৰ পিছতো তেওঁৰ মানে জীৱনটোতো এতিয়া তেওঁৰ জীৱনত আৰু একো কৰিবলৈ দৰকাৰে নাই কাৰণ দুই কোটি টকাটো কম পইচা নহয় তেওঁৰ মানে জীৱনটো আহ মানে বৃদ্ধ কাললৈকে খাই থাকিবলৈ সেইটো মানে পইচা মানে এটা মানে বহুত বেছি পইচা আৰু গম পাইছা সেই কিছুমান মানুহক সেই তেনেকেও মানে ভাগ্যই‌ সহায় কৰে বাৰু মানে একেবাৰে ভাগ্য খন যে নাই ভাগ্যৰ মানে একো কথা নাই সেই বুলি কলেও আমি মানে নহব গম পাইছা।
হয় হয় অ
হয় হয় সেইবাবে আমি কিছু কিছু ক্ষেত্ৰত মানে আমাক ভাগ্যই সহায় কৰে। আৰু কিছু কিছু ক্ষেত্ৰত তোমাৰ এই যি পৰিশ্ৰম পৰিশ্ৰমেৰে সেইয়া মানে সহায় কৰে। আৰু আমি এতিয়া কথা সেই তাৰ পৰা আমি এটা কথাই বুজি পালো আমি মানে সৰুৰে পৰা আমি মানে তোমাৰ পৰিশ্ৰম কৰি যাব লাগে আচল কথাত কবলৈ গ'লে আৰু আচল আৰু পৰিশ্ৰম আমি যেতিয়া কৰিম তেতিয়া এবাৰ দুবাৰ আমি হাৰিমেই কিন্তু সেই হাৰি পেলাই যদি আমি ৰৈ যাওঁ ভাগ্যখন বেয়া বুলি কৈ যদি আমি ৰৈ যাওঁ - সেইটো কথা নহব আচলতে আমি ভাগ্যখন তেওঁ কথা মানে বাদ দিব লাগিব যে ভাগ্য যিয়েই নহওক মই মুঠতে সেই কামটো কৰি দেখুৱামেই সেইটো মনোভাৱ আমাৰ মানে মনত লাগে আচলতে বুজিছা - হয় হয় ঠিক সেইবাবে মই ভাবো কি যে আমাৰ মানে জীৱনত যেনেদৰে ভাগ্যৰো প্ৰয়োজন হয় আৰু তোমাৰ পৰিশ্ৰমৰো মানে অ বেছিকৈ প্ৰয়োজন হয় বুলি মই ভাবোঁ। বাকী ইয়াৰ ওপৰত তুমি কি কব বিচাৰা কোৱাচোন বাৰু অলপ?
অ তাকেহে তুমি যিখিনি কথা কৈছা - গুৰুত্বপূৰ্ণ কথা কৈছা এতিয়া উ যিটো প্ৰশ্ন আচলতে উত্থাপন হয় যে সফল হবলে ভাগ্য নে পৰিশ্ৰম বেছি প্ৰয়োজন হয় এতিয়া সেই মানে বিষয়টো আচলতে আমাৰ প্ৰায় মানুহ বিলাকে আলোচনা কৰি থকা দেখা যায় এ কিছুমান মানুহে বিশ্বাস কৰা যে মানে ভাগ্য ভাল হলেহে সহজ সহজতে সফলতা লাভ কৰিব পাৰি তাৰ পৰিবৰ্তে যদি চাবলৈ যাওঁ কিছুমানে কৈ সফলতাৰ মূল ছবি কাঠিয়ে হৈছে কঠোৰ পৰিশ্ৰম। এতিয়া মই যদি ক'বলৈ যাওঁ আচলতে ভাগ্যৰ কিছু ভূমিকাত থাকিলেও কিন্তু ফলত আটাইতকৈ ডাঙৰ ভিত্তি হৈছে পৰিশ্ৰম আহ ধৈৰ্য্য আৰু তেওঁলোকৰ একাগ্ৰতাটো এতিয়া - আমি যদি ইতিহাসলৈ যদি চাওঁ এতিয়া ইতিহাসলৈ চালে দেখা যায় যে তোমাৰ পৃথিৱী পৃথিৱীৰ তোমাৰ বেছিভাগ সফল ব্যক্তিয়ে কিন্তু তেওঁলোকৰ যি কঠোৰ পৰিশ্ৰম এই কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হব পাৰিছে।
হয় হয় অ
ছাত্ৰ এ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ তেওঁলোকে যদি এ পঢ়া শ কৰি কেৱল ভাগ্যৰ ওপতে ভৰসা কৰি থাকে তেন্তে ভাল ফলাফল তেওঁ আশা কৰিব নোৱাৰে আৰু অ অ এতিয়া আজিকালি কিহয় মানে বেছিভাগ ছাত্ৰ ছাত্ৰী কি কৰেৰে পঢ়া শুনা ভালদৰে নকৰে। কৰে ম কেৱল মোবাইল মোবাইল ফোনতে তেওঁলোকক তেওঁলোক ব্যস্ত হৈ থাকে। আৰু যেতিয়া অ আৰু যেতিয়া পৰীক্ষাৰ ওচৰ চাপিবহে আৰু তেওঁলোকৰ কোনো ধৰণৰ প্ৰিপচন নাথাকিব তেতিয়া সেইটো সেই বস্তুটো তেওঁলোকে সম্পূৰ্ণ ভাগ্যৰ ওপৰতে মান মানে এ দি দিয়ে আৰু যে ভাগ্যয়ই ভাগ্যত যদি আছে মই অ নিজৰ এনে ৰিজাল্ট ভাল হ'ব তেনেকে ভাবি লয় কিন্তু, সেইটো কথা নহয় তেওঁলোকে যদি ভালদৰে পঢ়া শুনাই নকৰে কেৱল ভাগ্যয়ৰ ওপৰত ভৰসা কৰি থাকিলে তেওঁলোকৰ ফলাফল এনেও অ ভবামতে নহয়। দিয়া অঁ আৰু আহ তোমাৰ কি আহ এজন খেলুৱৈৰ কথা যদি কবলৈ যাওঁ তেওঁ যদি খেলুৱৈজনে তোমাৰ নিয়মিত ভাবে এ অনু অনুশীলন নকৰে তেতিয়া সেই আহ তেওঁ সেই যি মানে খেলত তেওঁ মানে প্ৰতিযোগিতাত জয়ী হব কেতিয়াও নোৱাৰে কিন্তু, অঁ অঁ একেদৰে যদি আমি বিভিন্ন ধৰণৰ ব্যয়ক্তিসকলক তোমাৰ ব্যয়ৱসায়ী বিজ্ঞানী হওক চিকৎস হওক আৰু বিভিন্ন ধৰণৰ শিক্ষক সকল সকলোৰে ক্ষেত্ৰত যদি চাবলৈ যাওঁ সফলতাৰ নিয়মিত পৰিশ্ৰম আৰু শৃংখলাত টোহে আও মানে অতিকৈ মানে প্ৰয়োজনীয় হয়।
হয় হয় অঁ।
অৱশ্যে আমি এইটো কব নোৱাৰো যে ভাগ্য আচলতে একেবাৰে উম মানে ভাগ্যই একেবাৰে কাম নাই বুলি আচলতে ক'ব নোৱাৰি। ভাগ্য ভাগ্যৰ ভূমিকা আচলতে সম্পূৰ্ণ মানে ক'বলৈ গ'লে অস্বীকাৰ কৰিব নোৱাৰি মানে কেতিয়াবা অঁ সঠিক সময়ত যে মানে এ সঠিক সুযোগ পোৱাতো অলপ ভাগ্যৰ বিষয় হ'ব পাৰে। দিয়া কিন্তু সেই যি সুযোগ আছে তাৰ সুযোগৰ মানে সদ ব্যৱহাৰ কৰিবলৈ আমাৰ জ্ঞান দক্ষতা আৰু যি পৰিশ্ৰম সেই পৰি শ্ৰমৰহে প্ৰয়োজন হয় এজন ব্যয়ক্তিৰ অ মানে মানে ব্যয়ক্তিৰ এ মানে তেওঁ প্ৰস্তুত হৈ নাথাকে বা তেন্তে
হয়
তাত মানে আগৰ পৰা যদি তেওঁ ভাল দৰে আহ পঢ়া শুনা কৰি বা তেওঁৰ পৰিশ্ৰম কৰি যদি মানে মানে তেওঁ কি হয় আগৰ মানে সজাগ হৈ নাথাকে। এ বা তেওঁ, তেওঁ যদি প্ৰস্তুত হৈ নাথাকে, তেতিয়া কি হব সেই ভাগ্য যদি তেওঁলোকৰ সুযোগ আহিলেও তেওঁ সেই স তেও কেতিয়াও সফল হব নোৱাৰে।
নোৱাৰে নোৱাৰে।
সেইবাবে কোৱা হয় যে, তোমাৰ ভাগ্য আমাৰ মানুহ বিলাকে কয় চাবাচোন তোমাৰ ভাগ্য সাহসী আৰু পৰিশ্ৰমী মানুহকহে সহায় কৰে। উম উম অ' অ' এতিয়া বৰ্তমান বৰ্তমান সময়ত কি হয় বহু যুৱক যুৱতীয়ে মানে যি এটা দ্ৰুত সফলতা এই দ্ৰুত সফলতাটোহে বিচাৰে তেওঁলোকে মানে তেওঁলোকে মানে বেছি কষ্ট কৰি তেওঁলোকে ভাল নাপায়। এতিয়া বহু বহু ব্যৰ্থ সমস্যাৰ বাধা অতিক্ৰম কৰাৰ পিছত মানে যি অতিক্ৰম কৰাৰ পিছত যি সফলতা আহে এই সফলতা অতি সফলতা আঁৰত আচলতে বহুত খিনি কথা লুকাই থাকে তোমাৰ কিমান ধৰণৰ ব্যৰ্থতা পাব লাগে সমস্যা পাব লাগে। তেওঁ সেই বাধা খিনি অতিক্ৰম কৰাৰ পিছতহে মানে মানুহে সফলতা সফলতা মানে পাব উপনীত হ'ব পাৰে। এতিয়া যিসকলে যিসকলে তোমাৰ হাৰ নমনা কৰি নিজৰ লক্ষ্যৰ লক্ষ্যৰ দিশত তেওঁলোকে চেষ্টা কৰি যায়, বা তেওঁলোকে কষ্ট কৰি যায়। তেওঁলোকেহে এদিন আচলতে সফল হব পাৰে। কিন্তু যিসকলে নিজৰ ভাগ্যৰ ওপৰতে ডিপেণ্ড কৰি যি সকলে থাকে বা ভাগ্য ভাগ্যত আছে, যদি মই চাকৰিটো এনেও পাম, তেনেধৰণৰ যদি ভাবি পেলাই আঁহ তেওঁলোকে বহি থাকে, আচলতে তেওঁলোকৰ জীৱনত কেতিয়াও কৰিব নোৱাৰে। এতিয়া সেইখিনিয়ে আৰু কবলৈ গলে তোমাৰ ভা গ্য একেবাৰে এ একেবাৰে মানে অস্বীকাৰ কৰিব নোৱাৰিও কাৰণ তুমি কৈছা তোমাৰলোকৰ ঘৰৰ ওচৰৰ মানুহজনৰ কথা। তেওঁ যেনেকৈ আঁহ আৰু কেতিয়াবা কি হয় চাবাচোন, দুজন ব্যক্তিয়ে মানে একেটা চাকৰি এ মানে একেটা চাকৰিৰ বাবে প্ৰীপ্রেচন কৰি আছে। কিন্তু কিন্তু কেতিয়াবা আমি এনেকুৱা দেখা পাওঁ যে, তেওঁলোকৰ মাজৰ সেই সমানে মানে সমানে দুইজনে কষ্ট কৰে, কিন্তু তাৰে এজনেহে চাক ৰি কৰিবলে, সেই ক্ষেত্ৰত ক'বলৈ গ'লে আঁ এ তেওঁলোকৰ ধৰা পঢ়া শুনাটো মানে পঢ়া শুনাত সম্পূৰ্ণ তেওঁ সেইখিনি ঠিকে আছিলে, কিন্তু যি অকমান ভাগ, অঁ ভাগ্যই আচলতে যোনজন যোনজনৰ মানে যোনজনৰ আচলতে চাকৰিতটো পায়, সেইজনৰ আচলতে ভাগ্যটো ভাল বুলি তেনে তেনে ক্ষেত্ৰত কব লাগিব। আচলতে সেই ক্ষেত্ৰত। অঁ, তেনেকুৱা কিছুমান ক্ষেত্ৰত আচলতে ভাগ্যৰ আচলতে প্ৰয়োজন হয়। সেইটো আমি ন নাই কৰিব নোৱাৰো, অ সেইখিনি আৰু সফল হব বাবে কিন্তু মোৰ মতে ক'বলৈ গ'লে আমাৰ যি পৰিশ্ৰম হে পৰিশ্ৰমৰ হে বেছি গুৰুত্ব।
বেছি গুৰুত্ব হয় হয় হয়, তুমি এতিয়া যিখিনি কথা কলা একদম বহুত গুৰুত্বপূৰ্ণ কথা কলা। আৰু এতিয়া আমি মানে এটা কথাই বুজি পালো, ইয়াৰ পৰা যে আমি অঁ, শৰীৰে পৰা আমি মানে কঠোৰ পৰিশ্ৰম কৰি যাব লাগে হয় নহয়?
সেইটোৱে সেইটোৱে অঁ
আৰু মানে তোমাৰ ভাগ্য খলৈ চাই পেলাই আমি যদি ৰৈ যাওঁ নহয়, আমাৰ কিন্তু মানে বহুত